হেল্ল'?
কি কৰি আছে?
এয়া ভিতৰত আছিলোঁ, তাপা গৰমত থাকিব নোৱাৰি এতিয়া একদম পুৰা ৰাস্তা ল ওলাই আহিছোঁ।
অঁহ।
তোমালোকে
এয়া হেৰী এইটো কি বিছনাতে পৰি আছোঁ। পথাৰ বোকা দিছিলে পথাৰ পৰা আহি গা পা ভাত পানী খাই।
সেনেকুৱা গৰম দিছে এদিনতকে সেইদিন বেছি, সিদিনতকে সিদিন বেছি।
সঁচাকে আকৌ য'তে ত'তে মানুহো মৰিছে।
এ নকবা আৰু মানে কি ভিতৰত এনেকুৱা হৈছে ফেনখন লগাই পকাত পৰি আছোঁ দেই, তাপা ছোৱালীয়ে মই ত' তায়ো টোপনি গ'ল মইও টোপনি গ'লো বাৱ, তাপা মানে লাষ্টত এনেকুৱা হৈছে ফেনৰ হাৱা টো মানে ইমানে গৰম আহিছে থাকিব নোৱাৰি মই বোলো নহয় ৰাস্তালে ওলাই দিওঁ, ৰাস্তাত এই ধুনীয়া বতাহ মাৰি থাকে যে। এ এই এই, এই বতাহটো লাগি গ'লে একো নালাগে আৱ।
পথাতটো এতিয়া লেকে ভাল, ৰ'দ দিছে যদিও মানে বতাহ মাৰি আছে যে, ইমান এটা অনুভৱ নাই ঘৰত আহি সেই ৰুমটো ভিতৰত সোমাই লৈ বেছিহে গৰম গৰম পাইছোঁ।
সেই নকবা আৰু দেই, মানুহ সঁচাকে মৰিব আকৌ।
সঁচাকে বহুত জেগাত মানুহ মৰিছে। গৰমৰ উৎপাত দিনক দিনে বাঢ়িছেহে।
এনেকে গৰম বাঢ়ি উ বাঢ়িবলে হ'লে কি হ'ব বাৰু অ।
আহ।
এনেকে বোলো গৰমতটো বাঢ়ি বাঢ়ি যাবলৈ হ'লে কি হ'ব বাউ। যোৱা বছৰতকৈও এইবাৰ বেছি। বেছি গৰম দিছে আকৌ এনেকে বাঢ়ি বাঢ়ি গৈহে থাকিব দিনক দিনে।
এ নকবা আউ দেই যোৱা যোৱাবাৰ যোৱাবাৰ। বেছি তথাপিতো সেইবাত গৈ এবাৰ বেছি।
এ এইবাৰ বেছি। সেই এইটো কি কয়? আচলতে ভুলবোৰ আমা আমাৰো কাৰণ কেলে গছ গছনি কটা জহতেহে ইমান গৰমটো হৈছে।
সেইটোৱে মানুহে সেই গছ গছনি হেৰীয় জহতে বায়ু মণ্ডল দূষিত কৰা জহতেটো ইমান হেৰী হয় ন।
উম গছ গছনি কাটি বায়ো মণ্ডলৰ সেইটো দূষিত কৰিছে সেইটো জহতেটো ইমান খিনি হ'বলে পাইছে নহ'লে নো ইমান খিনি কেলে হয়। বোলো আমাৰ জহতে সেইটো কাৰণে আমিয়ে ভুগিবলে পাম।
সেইটোৱে
তাপা খোৱা বোৱা
খোৱা বোৱা ভাত ৰাতিপুৱা খালো।
উম ভিনদেউহে বনাইছে।
ভিন্দুৱে বনাইছে অ, তাপা ভাৰ এ এতিয়াটো সেই দুপৰীয়া নেখাওঁ একো ইমান গৰমত ভাত খাব নোৱাৰি।
অ আমাৰ সেই এইটো কি ৰঙলাও তাপা বুট দালি, মটৰ চয়াবিন তেনেকে ভাজি আছিলে ৰাতিপুৱা আমাৰ পথাৰতে ভাজিছিলে। তাকে সেই দুপৰীয়া লৈকে থৈ লে নহ'লে দুপৰীয়া আকৌ পথা পা আহি কি বনাবহি। তাপা সেই
ৰাতিপুৱাই আহি ভাত বনাবলে। ৰাতিপুৱাই বনাই পেলাই থৈ গ'লে ইমান গৰমত ঠাণ্ডা ভাত খালে ভাল হে মানে
তাকে। হেৰি হ'লেও হেৰি এইটো কি কয় চাউল কেইটামান কুকাৰটে গেছত উঠাই দিলে তাৰ। পা লৰা আকৌ সেই চেঙেলী পিপই কেইটামান ধৰি আনিছিলে।
উম বা উম।
ৰুই পেলাই মাছ ধৰিবলৈ ওলাইছে হাল বাছে। হেৰি এইটো কি কয় মাছ ওলাইছে মই বোলো নেলাগে নালাগে ইমান ৰদ খনত যাবলে। মা হে মাছ ধৰি খাব বোলে নহয় নহয় যাও বোলে সেইটো এটা বেলেগ চখ বোলে। তাপা গৈ লৈ পেলাই। সেইটো ক বেছি দেৰি নাথাকিলে বাউ আমি আহি ঘৰ পাই। গা পা ধোৱাৰ সময়তে পাইছেহি বাচন পাতি ধুই মেলি তাৰ পৰা নিজে বাচন। কুচিলে কুচিলে তাৰপা মায়ে ভাজিলে পিয়াজ জলকীয়া দি। তেনেকে খালোঁ।
এ নহয় মাছ ধৰাতো এটা চখ নহয় গম পাইছ নাই খোৱাটো যি হওক। ধৰাটো এটা বিৰাট চক।
সেইটয়ে এতিয়া সে এইটো কি কয় তিনদিন মমান ৰাতি ৰাতি জোৰ কাটিবলৈ গ'ল এদিন গল। আৰু চেঙেলী পিপৰি কেইটা পাই হেই এইটো কি ওচৰ ল'ৰা এটাৰ লগত গৈছিলে সিহঁতৰ লগতে ভাত পানী। বনাই মেলি খাইাব গুচি আহিলে সেইকেইটাকে কিনো ভাগ কৰিম নেকি। এদিন গ'ল শিঙি মাছ এটা পালে তাৰপৰা মায়ে দুপৰীয়া পেলাই দিলে। মই পুখুৰীত দিবলৈ গ'লো বাবাই বোলে সেই পুখুৰীত দিব নালাগে। মাছ ধৰিব নোৱাৰা হ'ম পিছত পিন্ধিব তাৰপা মায়ে কি কৰিম কি। কৰিমকে পেলাই দিলে।
উম।
ক এদিন যাবলৈ ওলাইছিলে মই বোলো নালাগে।
উম।
অদৰকাৰীকে বোলো স বিললে গৈ লৈ পেলাই ৰাতিখনন জু কাটি পেলাই মাছ খুৱাবহি নালাগে বোলে
অঁ।
পালে ভাল নেপায় চেপাই এনে এনে
সেইটোৱে। আগতে আমিও এই এই দলনিখন যে, দলনিত বোলে আজি ট্ৰেক্টৰ লগাব নে আৰু একদম চালনী তালনি লৈ যা। এনেকুৱা জোকো নহয় জোক ঢেৰ। জঁপিয়াই জঁপিয়াই জপিয়াই জপিয়াই এনেকে। বিলাকে এনেকে টিপ টিপাই দিয়ে যে,।
অ, এই দলনিত বাচিলে বুলিয়ে কৈছিলে। দলনিত বাচিলে বুলি কৈছিলে। তাৰপা দলনিত নাই বোৱা হেই এইটো কি কয় ওচৰতে সেনে বাচছিলে তাৰ পৰাা বোলে দলনিত দেৰিকেহে বাব।
মাছ মানে সেই ড্ৰাইভাৰ- ড্ৰাইভাৰ ট্ৰেক্টৰ পান নামিও মাছ। ধৰিছে মানে।
আহ, ধেই মাছ ওলাই পুথি মাছ ধেই ওলাই।
বিলৰ ফালে ট্ৰেক্টৰ হাল বাইচা অ, ট্ৰেক্টৰ পোকত মানুহ মানে পৰুোৱা। হো হো হো বা। ইমানেই মানুহ দুখন টেকটৰ হাল বাইছে একদম দুই। খন ট্ৰেক্টৰ পোকৰত মানুহ পৰোৱা।
আচলতে কথা এটা হোৱা আছে আগৰ আগতে মানুহৰ মাছ-চাছ একো নোহোৱা হৈছে নহয়। সেইটো কাৰণে উম মানুহ হেৰি হৈছে কেনেকে। তাৰ পাও আজিকালি কিনাৰ অবিহনে। পাবলেই নাই আৰু চালানী মাছৰ পৰা খোৱা মানে মানুহ বেমাৰৰ।
বেমাৰ বেছিহে হয়। বিষ বিষ বোৰ কাৰণে চালানী মাছ খোৱাটো বেয়া কথা আকৌ।
নাই মানুহে লাগিলে মাছ খাবই নালাগে তথাপিতো এই।
চালানী কাছ কনা উম এই আমাৰ সে এইটো কি কয়। বিলাত মাছ আমি খাবলৈ নাপাওঁৱে এই খাক খৰালিমীয়া। এই বঙালী গাঁৱৰ পৰা বঙালী মানুহ আহিব। আহিও সুধিবহি যাওতো নে সুধি যায় মই তাক তাকে কওঁ দেই যাওঁতে নে যে মাছ ধৰোগে বুলি সুধি যায় আহোতো জনো মাছ এটাহ দি থৈ যাব নোৱাৰা কি কথা আছে। মায় বোলে ইমান কষ্টকে ধৰি তোক তাকে কেহে দিব। মই বুলো যাওঁ আৰু কেলে সোধে। এই মা কেইটামান ধৰোগে বুলি। তাৰাপা আহিব সময়ত কেনেকে পাবলৈ হ'লে ক'ব দ এই নেপালেই। ম মান নেপালটোৱে আগতীয়াকে ওলাব।
এনে আগতে শ'ল মাছ ধেই খালো হেৰি বাবা যাই যে মানে তালে ম থাকোতে। মোৰ আবেলি যাব। ব বৰশী টুপাই পৰা এটা আনিবই আৰু শ'ল মাছ। ধেই খালো আগতে খালি মাছৰ ওপৰত ছালটো নাখাওঁ।
তাকে এতিয়া তাত লাগি থাকিবলৈও সময় নাই।
সময় নাই অ, আগৰ কতে মাছো নাইকিয়া হ'ল হবলা।
মাছো নাইকিয়া হ'ল মানে মাছ আছে সেই মাজলে আছে মাজলে ইমান দুপৰীখনাত কোন সোমাব।
সেই নোৱাৰে টোন আমাৰ ইয়াতে এতিয়া মাছৰ জেগা ধেমালি মাছ মাছ থকা জেগা আছিল নেকি আমাৰ এইটো জেগা। এতিয়া মাছ এটা পাবলৈ নাই। মাছ হ'ব কঁপা মানুহে যদি এই মাছ এতিয়া পোনা মেলি বোলে মাছ ওলাই আহোতে যদি ধৰি ধৰি যদি
আহ, সেইটোৱে এতিয়া এতিয়া হে নহয় এইটো। তই আমাৰ এতিয়া হেৰি হোৱা পিছত যে ৰুই মেলি অহা পিছত। বা কেইটামানৰ পিছত একদমি হেৰি ওপ অলপ। পাহাৰ ফালে মিচিং মানুহ আছে নহয়। ৰামৰাম চালনী জাক পাতি পাতি মানুহ আহে নহয়
এ একদম আৰু এই মিচিং বোৰ পৰা একো নাথাকে আমাৰ ইয়াতো।
উম। আকৌ সেই অ ধান কাটিবলৈ আহে নহয় আঘোণমহীয়া তাৰ পৰা সিহঁতে ভাত ভাতহে বনাই খায় তাৰ পৰা লৈ আহিব নহয় লৈ আহি হেৰি এটো কি কয় দুতামানে থাকিব মাছ ধৰি আছো তাৰপৰা বোলে কি কৰিছ তহঁত বোলে মাছ ধৰিছো কিহৰ সতে খালি বোলে কচুঠো বোলে কচু শাক শাকৰ লগত বোলে মাছ বনাই ঔ টেঙা দি পেলাই খাই দিলো বোলে
তেনেকে খাই অ
আচৰিত আও
এ আমাৰ ইয়াতো সেই শুকান নৰা যে থাকে
উম
অ নৰা কেইডালমান বুটলি আনিব জুই চোলা কাঠি এটা মাৰিব মাছ দুটা সোমোৱাই দিব সেই ভাত ভাত সোপা লৈ আহিব এ পুৰিলে মাছ সিজিলেও সিজিলে নি সিজিলেও নাই
সসালকে পায় আম কেনেকে পায় অও
সছা
সিকোপা
সেইটো কাৰণে তেনেকুৱা হৈছে একো মাছ চাছ কিবা এটা আজিকালি নোপোৱা হৈছে
নাপায় নাপায় আমাৰ এতিয়া আমাৰ এডোখৰ নদী খনৰ মানে এখনে এই নদী এই ওপৰ ফালে মাছতো বহুত আছে মানে কেলে সেইফালে যে মানুহ গাঁৱৰ মানুহে ধৰে খাই বেলেগ মানুহক সোমাবলে নিদিয়ে, কিন্তু আমাৰ এইডোখৰ মিচিং বঙ চব সোমাই মেলি মাছ ধৰে নহয় আমাৰ এইডখত মাছ এটাও দেখি পাবলৈ নাই।
আহ। আগতে নদী খনতে ধেমালি মাছ নেকি সৰু সৰু ইলীচ মাছ।
এই মাথাইৰ ওচৰত যে দোকানখন সেই দোকান খনৰ পৰা সিফালে মাছ এই দোকান খনৰ পৰা এইফালে নাই। ইমানেই মানে সিফালে যে ধৰিবলে নিদিয়ে মাছটো।
নদী বোলে ভেটিলে ভেটি পেলাই বোলে কিমান আও এতিয়া খেতিত দিবৰ কাৰণে খন ভেটি পানী উঠাই কিমান মাছ ওলাই ধৰি ধৰি আমি আনো। নিলিহি মাছবোৰ খাবলৈও ধুনীয়া লাগে, নদীখনৰ নদী মাছ কেইটা কিমান মিঠা।
আহ ইলিহি মাছ বোৰ।
উম এতিয়া চাগে নাই।
এতিয়া নাই নাই এই মাছেই নাই এইবাৰ পানীও কি হয় ঠিক নাই? নদী মান বহুত বাম হ'ল একদম পথাৰদি পানী বৈ আছে।
বাম হৈ গ'ল ন?
উম বহুত বাম হ'ল সে সিহটো চাইদে এ আ আচলতে কি আছে পাহাৰতো খান্দি পেলাই ৰাস্তা বনাইছে মানুহৰ ঘৰবোৰ জে বনাইছে পাহাৰ মাটিতো নদীখনত পেলাইছে নদীখনেনো সেই বালি মাটিবোৰনো কত নিশেষ কৰিবগে। নদীখনেই বাম হৈ যাব, অ এতিয়া পথাৰ সেইফালে ইমান মুকলি নহয় ন সেইফালে মানুহৰ ঘৰে বা অকল হেৰিটোহে নদী খন হে এইফালে যে পথাৰ খন মুকলি পথাৰ খন আছে সেইটো কাৰণে মানে এইফালে পেলাই দিছে। পেলাইচেহি নহয় পেলাই একদম পথাই দি পুৰা পানী। বৈ আছে মানে নদী কোনফালে দি এবাৰ ঢাল লয় ঠিক নাই। এইবাৰ দলনি দীয়ে ঢাল লয় নে নদী বিললে ঢাল লয় নে? দলনি ফালেহে ঢাল ল'ব নেকি সেইফালেহে ঢাল লৈ আছে।
আহ দলনিলে হেৰি ললে দলনিখন আকৌ বাম কৰি পেলাব
বা মাজৰ মানুহ খিনিক কি হ'ব ঠিক নাই অহা ব চলে খেতি কৰিব। পায় নে নোৱাই মাজৰ পথাৰ।
তাকেহে আগতে কিন্তু হেৰি এইটো কি এ আমি সদায় নদীত গা ধুওগে ৰাতিপুৱা আৰু লাহেক কাপোৰ কেইটা ল আৰু নদীলৈ যায়। এ কত বছৰ হ'ল এতিয়া নদীত গা নোধোৱা
তাকে। মই সেই নদীত গা ধোৱা মানে এই বৌ ধুকাওঁতে যে হে কৰিছিলগে কাপোৰ ধুইছিলো।
হম।
তেতিয়াই যোৱা। তাৰ পা এবাৰ গৈছিলো সেই এইটো কিবা এটা বিহুত কাপোৰ ধুবলৈ গৈছিলো।
আহঁ। তে ভালো লাগে ন পানীখিনি ইমান চফা ধুনীয়া ধান।
ভাল লাগে এ ৰ'দত ৰ'দ এতিয়া গৰম দিনত নোৱাৰি সেই যে পানীবোৰ গৰম হৈ আহে যে।
আৰু ঘোলা হৈ আহে বৰষুণৰ জহত।
ঘোলা হৈ আহে মানে মানুহে এটাই মিঠানদি থাকে হেৰি কৰি থাকে।
তাকে কৈছো আঁথনি কাপোৰ ধুবলে সেই গা ধুব লওঁ নে কাৰেটটো গুচি গ'ল তাকে কৈছো বোলো। পুখুৰীটোৰ থাকেও পুখুৰীটোত গাত তোৰ ধুবগে নোৱাৰ সেই কৰিব কাপোৰ কেইটা ধুবগে নোৱাৰ কাপোৰ কেইটা ধুলে কি ভাল হয়। সুন এই হাবি কাটিলে এবাৰ যোৱাবাৰও নেকাটিলে এবাৰো নেকাটিলে দিলে যোৱাবাৰ পুখুৰী লে নগ'লে এইবাৰ বোলো হাবি খোপা নেকাটিলে সেই ঘৰ এই হাবিয়ে নধৰা হৈ আছে পুখুৰি পেলাই বোলো যাবলৈ বাট নাইকিয়া হৈ আছে।
অ সিহতে এনে পুখুৰীত কাপোৰ খিনি ধুই দিলেও বহুত ৰেহাই এটা হৈ যায়।
অ সেৰিটো কি কয় মাছক কিবা এটা দিওঁগে বুলি যাবলৈও মানে এ হাবি সোপা পা যাব নোৱাৰি যিডাল যিডাল সাপ ওলাইছে।
আহ
একদম হাবি খনৰ পৰা যাব নোৱাৰি কচু বোৰ ইমান হৈছে বনৰীয়া